হয়, নি হয়।
কি কৰিছ?
এ, আছ ছো, এনে আৰু এতিয়া অলপ টিউচনৰ পৰা ৰেচ পাইছোঁ আৰু।
অ', চাহ তাহ খালি নাই?
চাহ, তাহ খালোঁ।
অ'।
তই খালি নাই?
মইও খোৱা নাই, মই খামহে অলপ দেৰি হয় আৰু খোৱাটো।
মই হে খালো আৰু টিউশচনটো শেষ কৰিলো শেষ কৰি সাতটা বজাত শেষ কৰি পিনি এতিয়া অলপ চাহ তাহ খাই অলপ ৰেষ্ট লৈছোঁ। বাকী ভালে আছ।
উম' ভালে আছো দে। তাৰপাছত বাকী ভিনদেউহঁতৰ খবৰ ভাল আৰু।
অ' ভালেই ভিনদেউৰ খবৰ
অ' তাৰপিছত এ মই বোলো বহুত দিন ফোন চোন মৰা নাই এনেই মাৰো বোলো।
ভালে কৰিলি এইটো পঢ়া- শুনা কেনে চলি আছে
হম'
তোৰ পঢ়া শুনা কেনে চলিছে?
পঢ়া শুনা ঠিকেই চলি আছে আৰু
অঁ
উম' বাকী টিউচন কিমান ষ্টুডেণ্ট
টিউচন মোৰ গ্ৰুপ দুটা আছে ইভিনিঙত দুটা মৰ্ণিঙত এটা
আটচ্ছা তেনেকে ন, কেনেকে লৱ ফ্ৰিজবোৰ
এটা চাবজেক্টত ফাইভ হাড্ৰেড
অ' উ ঠিকে আছে আজিকালি। দাম হৈছে ন'
তাকে আৰু পাঁচশ টকা লওঁ বাকীবোৰ ঠাইতটো সাতশ আঠশ, বেলেগ চাইডত ছেভেন হানড্ৰেদ এইট হানড্ৰেদ নেকি, মই ফাইভ হানড্ৰেদ কে লওঁ, চব ল'ৰা ছোৱালীয়ে দিব নোৱাৰিবও পাৰে ন।
অ' তাকেহে মইয়ো সেই মোৰ ভন্টি জনীৰ কাৰণে টিউশচন টুইটাৰ এটা বিচাৰি বিচাৰি ফুৰিছোঁ বোলো।
অঁ কোন ক্লাছত পঢ়ে ভন্টি, ভন্টিৰ কোন ক্লাছত পঢ়ে।
এই ছিক্স ছেভেন লৈ পাইছে এইবাৰ।
উম
ত এই বহুত দিন ফোনো হোৱা নাই বোলো ফোনো খবৰো লওঁ অলপ কথা। কেইটামান পাতিও লওঁ সনেকে কি কি চাবজেক্ট লওঁ টিউচন।
মই হেৰি আল ক্লাছ এইতঅ- চেভেন লৈকে আল চাবজেক্ট লওঁ আৰু এইত নাইন তেন হেৰি টো লওঁ ইংলিছ টো চাই দিও আৰু মোৰ মেটচটো লোৱা নহয় ইংলিচটো
অ', অ', তেনেক
আতচ্ছা।
উম, উম।
তাকেই বোলো, আৰু বাকী কৰ'বাত ওলাই, চোলাই গৈছ নেকি?
তাৰমানে এতিয়া মই ঘৰতে আছোঁ, কাৰণ টিউচন থাকে যে, পিছবেলা দিনত দুটা চাগে সেইকাৰণে মানে টাইমেই নাপাওঁ, এইটো গধূলি ৰেষ্ট লওঁ, অলপ তাৰপিছত আৰু আঠটামান বজাত অলপ আৰু নিজৰ কাম থাকে কৰোঁ এ, সেনেকে আৰু
অ', অ'। এ, নহ'লে ব'ল অকমান ফুৰি আহোঁগে, তইয়ো টিউচন, চিউচন কৰা দেওঁবাৰ মানে
যোৱাৰ প্লেনিং এটা বনাইছোঁ।
ক'ত যোৱা প্লেনিং বনাইছ পিছে?
মই, মই এইটো নামচাই যাম বুলি ভাবিছোঁ অৰুণাচল।
অ'।
উম।
ময়ো তেনেকে যাওঁ বুলি ভাবি আছোঁ, খালি মানে কি হ'ল তোৰ মানে লগোৱা নাই তেনেকে যে সেইকাৰণে মানে কৰা নহয়। হেল্ল'।
অহ।
তাকেই বোলো অলপ ফুৰি আহোগৈ বুলি ভাবিছোঁ।
হেল্ল'। তোৰ মাতটো শুনি পোৱা নাই আকৌ। অ'।
অ', ওচৰত কোনোবা আছে নেকি?
এই মানে আমাৰ ভাগিনজনী আছেহি অকল।
অ', তাকে খুটুং খাটাং, খুটুং খাটাং, শুনি আছোঁ কোনেনো বজাইছে?
সেই ভাগিনিজনী সৰু হৈ আছে তাই সে আমনি কৰি আছিলে অলপ খুটুং খাটাং মাৰি আছিলে।
অ', অ'। কেতিয়া আহিলে তাই?
তাই আজি হ'ল এ দুদিন হৈছে আহা।
কাৰ লগত আহিলে?
ভাগিন আহিলে, এই হেৰি কি বুলি কয় থৈ এদি আহিছিলে চব মাক বাপেক। মাক-বাপেকো আহিলে।
অ'।
কাইলৈ মানে যাবগৈ আৰু এতিয়া আছে আলহী ঘৰতে।
অ', অ', তেনেকুৱা কথা।
উম
বাকি নামচাই জালে ওলাবি যাওঁ যদি তইয়ো।
উম, তাকে ভাবি আছো যাওঁ বুলিও। মানে কি হ'ল মোৰ এই হেৰি পুস্পিতা হোৱা নাই আকৌ পুস্পিতা হোৱা পাছত যদি এতিয়া কাইলে আছে বাৰু, যদি হয় লও তেতিয়া যাব পাৰিম মানে এইটো কাৰণে বহুত অসুবিধা হয় নহয় কেতিয়াবা আকৌ চোৱাকুনি বেমাৰতোত। থাকে মানুহৰ।
অ অ অ, অ।
এ তেনেকুৱা কথা সেইকাৰণে বোলো এইটো হৈ লওক নহলে ক'তো যাবই পোৱা নাই।
উম।
তেনেকুৱা কথা।
পোৱালজনী ডাঙৰে হ'ল তেনেহলে ন।
হা।
পুৱালিজনি তেনেহ'লে ডাঙ
অ এ ভাগিন জানীও কেতিয়া আছে।
উম ওলাবি নহলে অ-কি মোৰ আ-নহলে আমাৰ ঘৰলে আহিবি এপাক।
অ যাম যাম যাম। টাইম পালে যাম ৰ, চানডে মানত যাম, এনেই তোৰ লগত চানডে মানে যাম বুলি ভাবিছিলো।
অ চানডে আহিবি উ নহাই হলে আজিকালি আৰু লেবেল বাঢ়িলে তোৰ।
কতনো লেবেল আৰু ব্যস্ত থাকো ন টিউচনতে আৰু ৰাতিপুৱাও টিউচন থাকে, তেনেকে আকৌ।
টিউচনটো একদম প্ৰফেশচন কৰি লৈছো একেবাৰে।
এছ, প্ৰফচন মানে কি আৰু টিউচন ষ্টুডেন্ট গ্ৰুপবোৰ আছে ন, সেই অলপ তাৰ পৰাই মানে। ব্যস্ত থাকো আৰু গ্ৰুপ তিনিটা গ্ৰুপে আৰু বহুত বেছি নাই যে।
অ তাকে।
মানে কি আৰু বৰ্তমান টিউচন টো মানে ভালেকে পঢ়াব পাৰিলেই আহে ন।
এনে কৰ কৰ আহে ষ্টুডেন্ট বিলাক, ইয়াৰে নে।
ইয়াৰে আহে।
উম উম।
বাকি বেলেগ ইমান দূৰৰ পৰা আহিবলৈ দিগদাৰ হয় যে। উম।
অ এনেই ঘৰত গৈ পঢ়োৱা হয় নি কেতিয়াবা।
নাই নাই ঘৰত গৈ এনেকে পঢ়োৱা হোৱা নাই মোৰ ওচৰতে আহে মানে চব মানে আহে মমাৰ ঘৰ মই নিজৰ ঘৰত লওঁ।
অ অ তেনেকুৱা কথা।
উম উম।
অ, বাকী ভাত কিহে?
আজি ভাত কিহে মানে অলপ মাছ আনি থৈ দিয়া আছে মাছে জিকাই বনাব। আৰু মাছৰ পেটু ভাজিব। পচলা এদখৰ আছে, তাৰ লগতে।
অ' পচলা আও খালে ভাল আকৌ ন?
পচলা স্বাস্থ্যৰ কাৰণে ভাল পায়, এইবোৰ ভৰিবিষ চৰিবিষ কাৰণে ভাল।
উম, তাকে, আমাৰো পচলা খোৱা হয় দেই। পচলা মানে কি আৰু গোটেই গছে খোৱা হয়, আপোনাৰ কলডিলো খোৱা হয় কলো খোৱা হয়, কল পচলা খোৱা এ মানে কলজোপা গোটেই বহুত মানে এডাল উপযুক্ত গছ আৰু মানে, তাৰ একো বস্তু পেলনি নাযায় ন তোৰ
খাব লাগে, খাব লাগে, কলটো ভাল, পচলাটোতো সপ্তাহত খাবই লাগে। বিশেষকৈ মাহটোত দুবাৰ মান হলেও খাব লাগে।
উম, উম, এইবোৰ মহিলা বা ছোৱালী খিনিৰ কাৰণে এইটো পচলা, কলমৌ একদম ভাল, এইবোৰ আইৰন থাক
অ, আইৰন, কলডিল, কলডিল খাব পৰা যায়। কলডিলটোও ভাল
উম, তাকে আমাৰ আনেই। ইমানো খোৱা নহয় আৰু।
উম, উম।
আকৌ সদায়, সদায় খাবলৈ হ'লেও খাই আছোঁ আৰু যিমান পাৰোঁ
উম, উম।
কি গা, চা ঠিকে আছ
অ', ঠিকে আছে, ঠিকে আছে। তোৰ ভালে আছে দেহা?
উম, ঠিকে আছে দেই মাজতে তোৰ অকমান ভৰি, হাতবোৰ কিত, কিত কাট, কাট কৰিছিলে বৰ বিষ হয়, বেছিকে একো কৰিবই নোৱাৰি। এতিয়া অলপ ভাল পাইছোঁ আৰু। সেইটো কথা।
এ, পোৱালিজনী উৎপাত কৰি আছে আকৌ, উম।
অ', অ'।
বাকী হেৰি তহঁতি খাৱ নাই পচলা, কলডিল সেইবিলাক?
অ', আমাৰ অনা হয়ে উম, বেছিকেও খোৱা নহয়, আৰু বেছিকে খালে আমনি লাগে দেচোন।
আমাৰ ঘৰতে পচলা আছে, তেনেকে খোৱা হয় আৰু। ভীম কলৰ পচলাটো বেছি ভাল লাগে ন' খাই? কলৰটো ভাল লাগে, জাহাজী কলৰটো ভালেই লাগে, কিন্তু ভীম কলটো বেছি ভাল আৰু গোটেই আলু পচলা ধুনীয়াকে পচলাটো সপ্তাহত খাবই লাগে প্ৰায়। এ আজিকালি তাতে মানুহে মানহে বেমাৰ।
উম।
হয়।
উম।
তাকে আকৌ।
ভাত বনোৱা হ'ল নে বনাবিগে?
ভাত নাই বনোৱা, বনাব লাগিব। মা আছে মায়ে বনাব। আমাৰ মায়ে বনাই মই বনোৱা নহয়, তহঁতৰ কোনে বনাই?
অ', মা ময়ে বনাওঁ কেতিয়াবা বায়ে বনায়।
উম।
তেনে কওঁ
অ', অ', অ', অ'। বাকী চব ঠিক আছে, তেতিয়াহ'লে তই হেৰি পাৰিলে চান দে আহি চাবি এদিন নহ'লে মই হলেওঁ যাম।
আহিবি আগত তই আহিম, আহিম কে অহায়ে নাই, বাকী নাম চাই লওঁ কেতিয়া যাওঁ, ক'বি মোৰ যদি এইটো নহয় তেতিয়া
কমটো টাইম টো মিলাই ল'বি পাৰিলে ওলাবি।
অ', সেইটোৱে। তই যেতিয়া সুবিধা হয় ক'বি আৰু। ময়ো মিলাই মেলি চাম, যদি মিল লে দুইজনীৰ লগতে যাম।
ঠিক আছে, হ'ব।
উম, উম।
উম, যাম বাৰু।
অ', হ'ব দে আহিবি আকনো দে।
ঠিক আছে, হ'ব দে, অ'।
অ', অ', হ'ব দে।